মই ঘৰতে আছিলো কোৱাচোন।
অঁ মানে অলপ সহায় এটা লাগিছিল মোক। মানে মই অলপ মানে এতিয়া। অকল ওলাই আহিলো মানে ম ফকক স্কখন তেল খতম হৈ গ'ল আপু মোক অলপ মানে পঞ্চাছ পৰা এশ। অঁ এইবাৰ লমাৰিব পাৰিব নিকি।
হেল্ল'।
মোৰ মানে তোমাৰ মোবাইলত পইচা এনেকে নোৱাৰ। হ বাৰু অঁ দিয় পাৰিম বাৰু।
আৰু মানে মই কিয় সুধিলো মানে ফটককৈটো মোৰ মানে এই ৰাতি মোৰো দিগদাৰ হৈ গল যে। অঁ হয় -হয় কি কৈছে।
কিহৰ কাৰণে এনেকে ফুলি সুধিছিলা।
মানে মোৰ ওলাই আহিল অলপ স্কুলখন তাইৈ খতম হৈ গ'ল।
উম উম।
মানে মোৰ লগত তেতিয়া কেচ পইচা নাই আৰু অনলাইন দিবলৈ মানে মোৰ নেটটো। তম গ'ল এতিয়ানে অনলাইনোৱা নাই মই আপুনাৰ আপুনি দোকানখনত মাৰি দিয়া হলে মই উঠাই। পাৰলো সটো কাৰ তেলটো।
অঁ তুমিতা তুমিতালে ফ।
কৰিম এখন।
হেৰি কৰো মই আপোনাক দোকানখনত স্কেন দি দিওঁ আপুনি মাৰি দিব পইচাঁটো। কি কয়।
উম উম তুমি অলপ অকমান হেৰিষৈ আহিব পাৰিবা। নেকি তুমি অলপ ভাল। হেৰি বাচোন অলপ তোমাৰ তুমি এয় থা অলপ মানে ত ভনী খাল লাগি। অহা নাই ভালকৈ।